হেল্ল', অ', কি কৰিছ? কি কৰিছ?
উম্,
কি কৰিছ?
এই ঘৰলে আহি আছোঁ।
অ'অ', কিবা খালীহত নে নাই?
খালোঁ, ৰাতিপুৱা ভাত খাই আহিছোঁ। অ', খুৰা ভাল হৈছে নাই?
খুৰা ভাল হৈছে অ', অকমান। ভাল হৈছে। উম্, কেইটা বজাত উঠিলি হতঁ?
উঠি আহিছোঁ।
অ',
পোৱাগে নাই, আহি হে আছোঁ।
তাকেহে। অ', মানুহ সৰহ নে তাক, তহঁত উঠা হেৰিটো?
মানুহ ইমান নাই।
অ', সেইকাৰণে কোঁহাল টো বাৰু নাই। কোহাল থাকিলে
সেইকাৰণে কোহালটো নাই, মানুহ বেছি নাই। এই স্কুললে গ'ল নি? হ'লগে, হ'লগে হ'লগে।
অ',
এই স্কুল
অ', ইছ স্কুললে গ'ল অ', উম্, হেল্ল', হেল্ল', হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!